হেল্ল'।
শুনিছে?
হেল্ল'।
শুনিছেনে?
অ' শুনি আছোঁ। কি কৰি আছা?
মই শুব লৈছো। আপুনি?
আম শুব ওলোৱা নাই বাৰু গৰমৰ কাৰণে কাৰেণ্ট নাই যেয আমাৰ এইপিনে। সেইকাৰণে অকনমান বাটত ওলাই আহিছোঁ খোজ কঢ়ি আছোঁ অলপ খোৱা বোৱা হ'লনে নাই?
অ' হ'ল আ
অ' আহ খাই বৈ ওলাই আহিছোঁ যেনিবা। কি দি খালা আজি? মই? দালি বনালো। লেচাৰি মাহ কাটিলো তাৰপিছত আৰু পটল তেলত দিলো। তুমি?
আমাৰ মাংস বনালে।
হয় নেকি? অ' মাংস ঘুণা কৰি বনাই নে নে পাচলি দি বনাইছে?
উম এনেকেই বনাইছে, পাচলি দিয়া নাই।
হয় নেকি, অ' পাচলি দিলে তোমালোকে নাখ নোখোৱা চাগে সেইকাৰণে পাচলি দিয়া নাই।
হয়।
অ' আমাৰো সেনেকুৱা পাচলি দি নাখায় হেৰি ৰোৱা বনাই বনাই খাওঁ, তাৰ বইলাৰ আনিলে তাকো হেৰি কৰিব লাগে এ পিয়াজ দি বনালেও তাৰ পৰা উঠাই হোটেলত ভাজি তেতিয়াহে খাব পাৰে। এনে নাখায় একদম ভাত হয়। ভালে আছে আৰু তোমালোকৰ ঘৰত চবে ভালে আছে নে?
অ', ভালে আছে দিয়ক।
অ', মা কি টোপনীয়ে গ'ল নেকি?
নাইয়ে মইহে শুব লৈছো ঘৰত কোনো শুব লোৱা নাই।
অ', হয় নেকি? অ' এনেই তুমি পঢ়ি আছা নেকি এতিয়া? হা
অ' পঢ়িছিলো অলপ।
অ' নহয় নহয় কি পঢ়ি আছা এতিয়া?
কেণ্ড চেমিষ্টাৰ।
হয় নেকি, এতিয়া পৰীক্ষা চলি আছিল বুলি শুনি ছিলো, পৰীক্ষা শেষ হ'ল নে?
নাই শেষ হোৱা নাই চলি আছে।
অ' আৰু কেইটা আছে আৰু?
আৰু এটা আছে, পিছত প্ৰেক্টিকেল এক্সাম আছে আৰু। প্ৰেজেণ্টেশ্যন আছে।
হয় নেকি, অ' পৰীক্ষা শেষ হলে আমাৰ ঘৰত দিন ফুৰি যাবাহি।
উম যাম দিয়ক।
অ' আমাৰ ইয়াতে এ খেল হব খেল চাব পাৰিবা।
কিহৰ কিহৰ খেল হব?
আমাৰ মানে ইয়াত স্পৰ্চ পাতে যে চব খালে হব, এইয়া বেজিত সূতা ভৰোৱা খেল হব, তাৰপিছত আকৌ হব চকীৰ খেল হব আকৌ বুঢ়া ডেকা কাবাডী খেল যে অ পা পাতিলে এবাৰ মানে সেয়া নহল ভাল, এতিয়া বোলে অ' হেৰি সৰু বিলাকে পাতি ছিল যে, এইবাৰ একদম যুৱক সংঘ ল'ৰা সোপাই পাতিব। সৰু সোপাই পতা হৈ গ'ল এতিয়া। এতিয়া যুৱক সংঘ ল'ৰা সোপাই পাতিব। সিহঁত শুই আছে, মইহে অকমান ওলাই আহিছো সৰু ছোৱালীজনী লৈ
ৰাস্তাত ওলাই আহিছো, আমাৰ ইপিনে আমাৰ পিনে বহুত গৰম তোমালোকৰ পিনে কেনেকুৱা?
আহ গৰম আছে বহুত
হয় নেকি এতিয়া গৰম কিয় নহব? বনো এতিয়া একেবাৰে পৰিৱেশটো কেনেকুৱা কৰি দিছে চবে গছ গছনি কাটি তহিলাং কৰি পেলাইছে এতিয়া গছ গছ লগাব লাগে তেতিয়াহে যিকেইডাল ডাঙৰ ডাঙৰ গছ আছে তাক আকৌ গছ কিডাল কাটি শেষ কৰিব লাইছে, সেইকাৰণে পৰিৱেশটো একদম বহুত বেয়া হৈ গৈছে, এইবাৰ পৰিৱেশ দিৱসত গছ পুলি লগালা নে নাই?
উম, লগাইছো আপুনি লগালে?
অ, ' কিখন অ, ' লগাইছো কি কি গছ লগাইছা?
মই তেনেকে নাম নাজানো হলেও এনেকে শিমলো তাৰপিছত আৰু কেইটকামান লগাইছো আম কঁঠাল তেনেকুৱা।
অ, ' আমাৰ এইপিনে মানে কি স্কুলত হেৰি দিছে গমাৰি দিছে তাৰপিছত পৰ্মা দিছে আকৌ অঙৰা যে বজাৰত কিনিলে যে পাই এই ডাঙৰ, ডাঙৰ যে চকল চকলকৈ কাটি বেচ নিমখ জলকীয়া লৈ এতিয়া তোমালোকে খাইছা নাজ সে বজাৰত বেচ চাৰিআলিাকত গৈও খোৱা যায় অ সেৱা গছ
অমৰা অ', অমৰা নিচিনা হয়।
অ, ' অমৰা, আমাৰ গাঁৱলীয়া অমৰাটো নহয় আৰু এটা তাত অ', মিঠা, মিঠা লাগে যে উম সেইটো।
উম, হয়।
সেয়া অমৰা পুলি দিছে তাৰপিছত বহুত আৰু পুলি দিছে মানে হেৰি ভাল, ভাল গছে দিছে যেনবা চৰকাৰ ফলৰ দিছে অ', আকৌ হেৰি আত্মসহায়ক বিলাকত দেখিছা নাই, নাই ব সিহঁতকো সেয়া পৰিৱেশ নিৱেশত খুলি দিছে সেয়া লগাব দিছে। চৰকাৰে সেইটো কাম ঠিকে কৰিছে, গছৰ
আমাৰ কলেজত এডমিশন লব গলে গছৰ পুলি লৈ যাব দিছে।
অ, ' হয় নেকি?
এনে ফটো লয় কিন্তু এবাৰ গছৰ পুলি হাতত লৈ যাব দিছে তাত
অ, হয় নেকি অ, নাজানো নহয়। অ, আগতে মানে আমাৰ ডাঙৰ ছোৱালীয়ে নাম লগাওতে তেতিয়া মানে কি কৈছে অ ফটো ফটো হলে হয়। ডাঙৰ ছোৱালীৰ নাম লগাতে তেতিয়া নাৰিকলৰ পুলি দিছো নাৰ গলপ পুলি মানে দি তেতিয়া ফটোটো তুলি তেতিয়া কম্পিউটাৰ চাফা কৰি আনি সেনেকে এডমিশন দিয়ে।
এবাৰ বহুত কেবিধ গছৰ নাম নি দিছে। তাৰপিছত তাৰ পৰা আহ লৈ যাব লাগে। এনেকে দিছে তামোল, নিম, গমাৰি আহ তাৰ পিছত এনেকে দিছে বহুত কেইজোপা।
হয় নেকি? অ, নহলে সেয়া বুলি আকৌ নহলে নাৰ্চাৰীৰ পৰা কিনি আনিব লাগিব।
অ, থা-থাকা বিলাকে ঘৰৰ পৰা নিছে। এনেকে বাকী বিলাকে নিছে, নিয়াবিলাকে নাৰ্চাৰীৰ পৰা আনিছে।
হয়।
মোৰ লগৰজনীৰ তামোলাৰ পুলি নিছে। মানে মোতকে সৰু হয়।
হয় হয় আমাৰ সৰু ছোৱালীজনী নাম লগালে। তেতিয়া সেনেকে দিব লাগিব এতিয়া থাৰ্ড ছেমৰ মানে পৰীক্ষা অ হেৰি হ'ব। তেতিয়া এডমিচন কেতিয়া হ'ব জানানে?
এইটো একজাম শেষ হোৱাৰ পিছত এ জুলাইতটো গৰম বন্ধ হ'ব তাৰ পিছত আগষ্টৰ পৰা যেতিয়া হ'ব।
অ অ তাৰপিছতহে হ'ব। অ গৰম বন্ধত ফুৰিব যাবানে নোযোৱা? হয়। এইবাৰ গৰমৰ বন্ধত ফুৰিব যাবা নে নোযোৱা?
যাম বাহঁতৰ ঘৰত আৰু লগৰ কেইজনীয়ে ফুৰিব যোৱাৰ কথা আছে।
অঁ, অঁ, এতিয়া এতিয়া ফুৰিব গ'লে তোমালোকে কি টিভিন বনাই নিয়া নে বনাই খোৱাগৈ?
টিফিন বনাইয়ে নিউ। খোৱা যায় এনে বাহিৰতে খোৱা যায় বেছি।
অ টিফিন বনাই নিলে মানে ভাল কি তেতিয়া মানে গোটেই কেইজনীয়ে বুহি লৈ খাই বৈ লৈ তেতিয়া চব বস্তু চা ব পাৰা যায়। এতিয়া তাত বহুত এতিয়া বস্তু চাব তোমালোকে যদি এতিয়া চাইন্স ত পঢ়িছা হয়, তোমালোকৰ এতিয়া বহুত প্ৰজেক্ট কৰিব লাগে। এতিয়া তোমালোকে নিজে চাই অহাতো আৰু কিতাপত পঢ়ি পোৱাতো বহুত ম বছম হয়, এতিয়া যদি তুমি কৰিব লগা হয়, তেতিয়া তাত যদি চাই আহা তেতিয়া তুমি ৰিচাৰ্জ কৰি ধুনীয়া লিখিব পাৰিবা। সজাই পৰাই লিখিব পাৰিবা এনে ধৰি নিজে চাই আহি এতিয়া ঘৰত বহি থাকি যিখিনি লিখিব পাৰিবা এতিয়া তুমি নিজে যদি চাই আহা সেইখিনি বেছি সজাই পৰাই লিখিব পাৰিবা। এতিয়া যাব লাগে আৰু এতিয়া নেদেখা বস্তু
টিফিন বনাই নিলে সময়তটো হেৰি হয় আৰু।
অঁ। যদি তাত বনাই খোৱাকে যায় তেতিয়া মানে সময়তটো বহুত লছ চ হৈ যায়, একো চাবয়ে নোৱাৰা। টিভিনত, অ', টিভিন লৈ গলে তেতিয়া তাত টিভিন লৈ গ'লে শুকান বস্তু লৈ যাবা এনে তেলৰ বস্তু লৈ নাযাবা, তাত আক গ'লে তেতিয়া পিছত আকৌ পতককে বমি চমি হ'ব। তোমাৰ গাড়ীত গলে বমি হয় নেকি?
নাই নহয়, আজিলৈ হোৱা নাই।
অ', নহয় যদি ভাল কথা, নহলে বমি হলে আকৌ বহুত দিগদাৰ, মাথা ঘোৰাই নহয়।
হয়, আছে কিছুমানৰ, হয়।
অ', গোটেই গাটো দুৰ্বল কৰি দিয়ে। বহুত বেয়া।
এজনীও তেনেকুৱা নহয় বাৰু।
হয়, এতিয়া আমাৰ আকৌ মাজৰ ছোৱালীজনী গৈছিল বহুত দূৰত গৈছিল তাই নাযাওঁ বুলিয়ে কৈছিল, এতিয়া বাধ্যতামূলক কলেজৰ পৰা যাব লাগে। তাৰপিছত মাষ্টৰেও কৈছে, আক সিহঁতৰ লগৰ সেই বন্ধু বান্ধৱীয়েও কৈছে কৈছে আৰু তোমাক লৈ নাহো আৰু দিয়া। তাই কাৰণে মানে কোনো একো চাব নোৱাৰিলে, এক একদম মৰা মানুহৰ নিচনা হৈ গল গোটেই বাট বমি কৰি কৰি গৈছে। এতিয়া একদম মাতবোল নোহোৱা হ'ল। তাই সেইকাৰণে একো চাবই হয়। এতিয়া গছো গলে তাতকে আমি যেনেকে বনৰীয়া বস্তু হ জন্তুৰ স্কুলত শিকাই হয়। এতিয়া আমি নিজেহে এতিয়া ধৰি লওক কিতাপকে পঢ়িছো বাঘ ভালুক বা সিংহ বনৰীয়া বস্তু এতিয়া যদি তুমি সেয়া চিৰিয়াখানা চাব যোৱা তেতিয়া তাত ত নিজে দেখি আহিবা। তেতিয়া নিজে দেখি আহিবা যেতিয়া তেতিয়া তোমাৰ উম, হেৰি মগজত সোমাই যাব তেতিয়া সেই তো বস্তু তুমি নিজে লিখিব পাৰিবা বহলাই লিখিব প, বাঘে এতিয়া বাঘটো দেখি আহিলো এনেকে ধৰি ল ৰাখিছে বা সিংহ টো এনেকে ৰাখিছে বা খানাটো এনে তুমি নিজে তেতিয়া প্ৰজেক্টটো ভালকে বনাব পাৰিবা। ফটো মাৰি আনিলা, সেই চৰাইজনী ফটো মাৰি আনোতে তুমি কেনেকে বস্তুটো লিখিবা সেইটো তুমি নিজে বুজি পাবা নিজে চাই আহি, এতিয়া নোচোৱাকে লিখাটো, চাই আহি লিখাটো ভাল। ঠটো হেৰি ভাল আৰু এতিয়া গৰমৰ বন্ধত যাবা আৰু ফুৰিবৰ কাৰণে এতিয়া ধৰি লওকু নিজে ঠাইডখৰ চোৱাও হল আৰু নিজে কিবা এটা শিকি আহাও ন বেলেগকো শিকাব পাৰিবা। এতিয়া আজি আজি ছাত্ৰী হৈ আছা, কালি শিক্ষকো হ'ব পাৰিবা, হয়। তেতিয়া শিক্ষক সকলে এতিয়া তোমালোকৰ এতিয়া তোমালোকৰ শিক্ষকে কেনেকে বুজায়? সেনেকে বুজাব পাৰিবা এতিয়া তুমি যদি নিজে ঘৰতে বহি থাকা ঘৰত বহি থাকিলে একো নহয়। এতিয়া আকৌ ওলাই গলেহে মানে কি হয় নে নহয়?
হয়, হয়।
অ', আমাৰ যাম আমি আলোচনা কৰি আছোঁ। এতিয়া তুমি যাবা নেকি? আমাৰ স্কুলৰ পৰা যাম মানে।
অহ, চাওচোন। ক'ত যাব?
ক'ত যাব এইটো ঠাই খিনি মানে ঠিক হোৱা নাই। এতিয়া ঠাইখিনি ঠিক হলে কম দিয়া হ'ব দিয়া এতিয়া নহলে।
অ', হ'ব দিয়ক।